হেল্ল'।
অ' ভাইটি কোৱা।
ছাৰ, ক'ত আছে ছাৰ?
এই আছো, ঘৰতে।
আজি মই ক্লাছটো কৰিব নাহিলে যে মেথছৰ ক্লাছটো?
অ' মানে আজি বতৰো ভাল নহয়, যোৱাই নহ'ল সেইকাৰণে।
হয়। মই আৰু আহিব-আহিব কৰি ৰখি আছোঁ।
বতৰটোৱে-বতৰটোৱে মানে হেৰি, ভাল নহয় যে
অ' এনেতো আপুনি সপ সপ্তাহত দুদিনেই ক্লাছ কৰে, বাট বাকীটো এনে দৰমহা লয় মোৰ পৰা!
নাই নাই, এ ক্লাছবিলাক যে কৰি থাকোঁ, ইম্পৰ্টেন ক্লাছ কৰোঁ ন? মই একো কৰাও না
এনেই এনেচোন মই একজামত হেৰি হ'ম, বেয়া হ'ব মোৰ একজামটো।
নাই নাই, মই শিকাই দিম নহয় একজামৰ আগত কেনেকৈ পঢ়িব লাগে! আৰু কেইটামান মানে স্কিপ দিম দে।
অ' অ', ছাৰ মোক কাৰণে বানপানীৰ ৰচনা লিখি দিবিচোন। মানে মই লিখিব নাজানো ভালকে। বানপানী আৰু এ গৰুৰ ৰচ চনা
গৰুটো ৰ, গৰুটো পাঁচটা ঠেং থাকে, মানে পিছফালৰ লিটুটা ধৰি পাঁচটা থাকে। বান-বান ভালকে
অ' হয় হয়।
মাছ বিশ
যোৱাকালিও যোৱা কালিও নাহিলে টিউচনত, আজিও নাহিলে। মই ৰখি ৰখি আমনি লাগিছে।
মানে আজি বতৰ মানে ভালে আছিল, মানি এখন বেয়া কৰিল ন সেইকাৰণে নেগেলো
ইফালে মোৰ এক, মোৰতো আৰু একজামো আহি আছে ন? এই গৰমৰ বন্ধ দিব, এইটো ফাইনেল একজাম গ'লে।
মানে চাহটো ৰেডিকে থৈছিলি নেকি?
অ' চাহটো আপুনি আহিলে পালেহেঁতেন!
অ' মই মিছে কৰিলো দেখোন এ।
এনে ছাৰৰ খবৰ ভাল?
আছো ভালে।
অ ৱাইফে বাইদেউ কি কৰে
দেউজনী নাই দেখোন
অহ কত পিছে
নাই মানে মোৰ ত মোৰ লগতে নাই মানে মোৰ নাই আৰু কোৱাই নাই
অঁ এইবাৰ নহ'লে মই টিউশ্যন ফিজটো কমকৈ দিম আপোনাক
কিয়
হ আপুনি ক্লাছত নাহে টিউচন কৰিব
উ মই দেখোন কলোৱে মানে তোমাক ভালকে কি শিকাই কিপছ দিম হা এইটোৱে কিপছ দি ফল কৰিলে হান্ড্ৰেড পাৰ্চেণ্ট চিয়ৰ তুমি তুমি ডিগ্ৰী কৰিছা এতিয়া নে গ্ৰেজোৱে কি কৰিছা
মই কিবা কালাছ এইতট এই বাৰ
হৈ গ'লা ফাইনেল এটা নহয় এটা চাবজেক্ট তোমাৰ ফাইভ ফেইলটো নহবা চান্স নাথাকোব নেকি
অ হয় নেকি অ অ এনে মই হেৰি ক খ গিলা লিখিব পাৰোঁ
মানে বেঞ্চ যি লিখি থোৱা অভাগ্য আছিল নাই মই যে শিকাই দিছিলো
অ' সেইটো আছে মই কৰোঁ মাজে মাজে তোএ সকল মোৰ লগৰ বিলাকো কৰে
তাৰ খালি কমন পৰিদিও না
নাই নাহে ছাৰ নাহে নাহে
কিয় নাহে তুমি ভালকে লিখিব নাজানে নেকি বেঞ্চিত মানে পৰীক্ষাৰ আধা ঘন্টা আগতে যায় যোনটো তুমি ৰুমত বহিবা বা যোনটো বেঞ্চত বহিবা তাৰ ৱাল বা যিকোনো তুমি বহাৰ বেঞ্চত লিখি দিম আৰু ভালকে তেতিয়া তোমাৰ পৰীক্ষাত বুজি পোৱা লেখাত সুবিধা হ'ব
অঁ আপুনি কি চব ষ্টুডেণ্টক এইবোৰো আইডিয়াই দিয়ে নেকি
নাই নাই এ মই হলে মই ইবিলাক দিম আৰু
ঔ হয় নেকি এনে আপুনি সিমানটো লিখ কৰিছে ছাৰ
মইতো কবালে ছেভেনৰ পৰা পঢ়ছো ছেভেন ছেভেন পাছ কৰিছো নেকি
অ আগৰ দিনৰ পৰা
ক আগৰ দিনৰ অ
আগৰ দিনৰ এতিয়া, আগৰ দিনৰ, এইট পাছ আৰু এইট- দিয়াৰ, টেনপাছ বহুত পাৰ্থক্য।
বহুত পাৰ্থক্য এতিয়া যদি, এতিয়া যদি তুমি ক'ব গলে টেন পাছ, হাইচেকেণ্ডী পাছ কৰা তথাপিও আমাৰ নিচিনা নোৱাৰে কিছুমানে আৰু আমি আগত-
নোৱাৰে, নোৱাৰে, নোৱাৰে, আপোনাৰ হেৰি ইলেক্ট্ৰিক চাবজেক্ট এৰাবিক- ঠিক আছিল নেকি?
নাই, নাই, এৰাবিক- এৰাবি, নাই এৰাবিক কোনো পঢ়া নাছিলো। কিবা আছিল পাহৰি গলো।
ঠিকে আছিলে।
মুঠতে কিবা বেলেগ আছিলে ।
হয়, নেকি?
হয়, হয় পাহৰিলো যেতিয়া মনত পৰিব তেতিয়াই কম দে।
কি কৰি আছে এতিয়া?
এতিয়া এ ঘৰতে মানে, বহি আছো এনেই।
অঁ অঁ অঁ। পুৰণ নেউতাটো মুখস্থ হৈছি লে, আজি ভাবিছিলোঁ মই মুখস্থ দিম তোমাক। অঁ।
এ' মই কালি, কালি ৰাতিপুৱা ফ্ৰী আছা নাই?
ৰাতিপুৱাতো কালি মই স্কুলত যাম।
স্কুলত যাবি না মানে, অহ
অ! কালি, কালি মঙগলবাৰ আছে ন', কালি খিচ- খিচৰি দিব।
নহয় তথাপি মানে, মোৰ ছয়টা বজাত যাম, মানে তুমি আঁ আধা ঘণ্টা কৰি পিছত তুমি স্কুলত যাবা।
মোৰ যে উঠোতে লেট হয়, মানে দেৰি হয়।
হয় নেকি? নহ'লে আবেলি যাবা লাগব' ন'?
আবেলি আহিব ছাৰ
অলপ, খিছাৰীত অলপ টিফিন লৈ আনিবচোন।
কিয়া আপুনি খিচাৰি খাই পোৱা নাই নেকি?
মানে বহুত দিন হ'ল না খায়ে পোৱা নাই।
অঁ আৰু টো মইতো বুধবাৰে সদায় স্কুলত যাওঁ, ডিমা দেই যি।
মানে, ডিমা থাকে নেকি বুধবাৰে?
অঁহ অ।
আমাৰ আগতে, আমি থাকোতে নিদিয়ে। আমি কিমান মিচ কৰো নহয়।
অঁ, ডিমা দিবই বুধবাৰে মই যাওৱে ডিমাত
মানে তাৰ গ'টা, গট-গ'টা তা দেইনা? ফালা কৰি দিয়ে মাজত?
গ'টা দেই ডিমা গ'টা। উম-উম। আধা লৈ আহোঁ মই ঘৰত।
কালি দিবি আৰু বুধ বাৰে মই দি- মোক দি দিবিচোন।
আধা-আধা মই চাহেদি খাঙ ঘৰত আনি।
অ, আ বহুত ভাল হৈছে শুনা, আমি থাকোঁতে নিদছিল না তুমযে কণী-চণী পাই আছা, তাকে।
আমাৰ যে হেৰি, সৰ্বশিক্ষা যে। চৰকাৰী।
আৰু আমাৰ অলপ, আগৰ দিনৰ আছিল না
আগৰ দিনত, মানে আগৰ দিনত মধ্যমা ভোজনটো নাছিল। এতিয়া মধ্যমা ভোজন হৈছে, ছাৰ।
হয়, হয়।
এ, আপুনি ছাৰ, কোনখন স্কুলত টিট্চাৰ কৰে?
মই, আমাৰ ক'ৰবাক, এইটো মই প্ৰথমতে কৰিছিলো, কিবা-কিবা, এইটো কি কৈছিল, ৰম এই, কি? এই ধূপ ধাৰা? তাৰ পাছত বৰা অ উদ্ধাৰ কৰিছিলো। তাৰপিছত, মই তাৰ পৰা দূৰ হৈ কিনে আৰু ওচৰত লৈ আহিছো মই কিবা এই ধূপ ধাৰা ওচৰত আ ততেেই অ কৰি আছে বৰ্তমান।
অ ছাৰৰ ল'ৰা-ছোৱালী আছেনে নাই?
মই পুৱা বিয়া পাতাই নাই।
অ, হয় নেকি? মই আৰু বাইতো আছ- হেন কি
নাই, বাইদেউ নাই। বিচাৰি আছে এখন হে।
চা। হয়, মোক মেথছৰ ক্লাছকেইটা ভালকৈ কৰি দিব।
অ', দিম, দিম মেথছ ৰ কেইটা ভালকে দিম। তুমি কোনটা ফৰ্মূলা বুজি পোৱা নাছিলি?
জংগ-পংগ থাকে ন?
আহ আহিলে বুজাই দিম দে ভালকে।
অ, অ, মই মানে ভালকে গণিতে বুজ- জি নাপাওঁ।
স্পেচিয়েল ক্লাছ কৰিব লাগব নেকি, এনেকে ৰোমত লে।
অ', স্পেচিয়েল ক্লাছেটো মোক লাগে ন।
অ মই পৰা লব খুন্দ লব চাই আছ না
অ লগা হয়, ফিজ ফিজটো বেছিকৈ দিম।
অ, হ'ব দে কালি যায় মই, তাৰকাৰনে আলোচনা কৰিম এবা।
ত' মই হেৰি পোন্ধৰশ কৰি দিম স্পেচিয়েল ক্লাছ কৰিলে মানে এক্সট্ৰা ক্লাছ কৰিলে।
তুমি ৰাতি ভাত পানী খাই যাব পাৰিবা ছাৰ।
অ হয় নেকি এই স্পেচিয়েল ক্লাছত কিন্তু তুমি আৰু ময়ে হ'ব লাগব মানে বাকী গিলা ছাত্ৰ হিল যিটো যিখিনি আহে হা। সেইটো আহিব মনা কৰি দিলে হ'ল।
তুমি কব লাগিব সেইটো ছাৰ মই কেনেকে কম মই কলে বেয়া হ'ব ন।
অ সেইটো কম মই স্পচিয়েল ক্লাছ আছে এটা সি মেথছৰ গিলা নাজানে মেথছত ভালক শিকাব লাগিব ইয়াক
অ অ
আৰু বাকী বিলাক মানে এইখিনি টাইম হোৱাৰ লগে লগে গুচি যাব দিব লাগিব ম হৈছে হয় নেকি আহ পাৰিবা মই যিটো মোৰ ভালকে শিকাও উম নোম মোৰ অভিজ্ঞতা আছে সখিনি শিকাই দে ভেন পাছ কৰিছো ন আগৰ দিনৰ আগৰ দিনৰ ছেভেন পাছ কৰিব অভিজ্ঞতা ভালে আছে
অ এনে আপুনি আপুনি আগতে চছেভেনত কোনো ক্লাছতে ফেইল কৰা নাই নেকি?
নাই নাই কিবা উম ক্লাছ ফাইভত এইবাৰ মানে দুই বছৰ গেফ দছিল মোৰ মানে ফেইল কৰিছিলো একবছৰ তাৰপছ আৰুবাৰ দি আৰুবাৰে ফেল কৰিছো ত ৰেগী তাৰ তিন বাৰৰ যেনে পাঁচটা কৰিছ ৰেগিং
অ ঠিকে আছে সেইকাৰণে আপুনি ইমান গণিত ভাল
অৱ হে অৱ বহুতে মোৰ মোৰ কাৰণে বহুতে আহে এই গুণিত
অ আহিব আহিব ভাল যে আপুনি মেট্ৰত
উম এই মে কাৰণে কিন্তু ফ্ৰেল কৰিছিলো দুই বাৰ
অ আপুনি এনে মেট্ৰিক দিলে কিন্তু মেটছত আপোনাৰ লেটাৰ থাকিল হয়
থাকিল হয় অ আগৰ দিনৰ পৰা বিকি নিদিলও আৰু কে মানে ঘৰৰ
আপুনি কি এনে পইচাৰ অভাৱৰ কাৰণে পৰিব পৰা নাই
অ ঠিকে ধৰিছে মানে আগৰ দিন বহুত প্ৰব্লেম আছিল আমি আগৰ দিনৰ ক'ব এ ইমান দূৰ খোজ কাঢ়ি গিছিলো আৰু মানে উ উম পইচা চইচা নাছিলে মধ্যমা‍ ভোজন নাছিলে বহুত কিবা প্ৰব্লেম ক মিলিছ থাপিও মই ক্লাছ চেভেনত দুবাৰ ক্ল ক্লাছ ফাইভত ফেইল কৰি হলো মই চেভেন তৰ মই পাছ কৰিচো আৰি
ত হয় নেকি এনে খবৰ পাতি খবৰ ভালনে ছাৰ অ সেনেকি ভাত পানী খাইছে নে নাই
খাইছো।
কিহেদি ভাত খালে ছাৰ?
কিবা হাত দি দিছো, মুখে দে খাইছো। ম অ মানে কি আছিল কি কৈছোঁ কাঠালৰ কিবা কি কো মাজতো কি কয়?
কঁঠালগুটি।
নহয় গুটিৰে মাজত থাকে ন এটা সৰুকে। দিলি না কি কয় কল দিল বুলি কয়।
অ সেইটো খাইছে? সেইটো সেইটো চ সেইটো চোন চাৰ গৰুহে খায়।
ন সেইটো মানু মানুহে খাব পাৰি। তাতে বহুত মানে ভিটামিন থাকে আৰু কি।
অ এনে মই মানে আমাৰো আছে। তেনকা কঁঠাল আমি গৰুক দিও মানে।
হয় নেকি? মানে খাব পাৰি। তই খাই চাবিচোন।
নাই নাখাওঁ। আমি আমি গৰুক দিয়া বস্তু কিয় খাম?
নহয়, নহয়। তুমি ত তুমি এ মাইক দিবাচোন মাইক ভালকে মছলা চচলা দি বনাই দিব। খাই ভাল লাগে।
আমি নাখাওঁ সেইবোৰ ছাৰ। আমি হেৰি খাওঁ মাংস, ভাত, দালি, ভাজি এইবোৰহে খাওঁ। কঁঠালত আমি গুটিটো খাওঁ আৰু সৰু কঠাল যে আমি ভাজি পেলাই খাওঁ।
অ হয় নেকি? পকা কঁঠালৰ সিটো খাইও ভাল লাগে।
সেইটো মই আজিলৈকে খাই পোৱা খাই পোৱা নাই দেই। এনেচোন গৰুক দিলেও গৰুও ভালকে নাখায়, মানুহে কেনেকে খাইছে আপুনি?
ম মোক বহুত ভাল লাগিছিলে খাই।
গৰু আচোন চেবাব নাজানে সেইটো।
নহয় আমি আগৰ দিনা মানুহ না। এনে খুৱাই আগৰ দিনৰ নিয়ম নীতি কাইদা আমি জানো আৰু কোনটো খাব লাগে, কোনটো খালে গাত এনাৰ্জি পাৱা যায়।
অ। আচ্ছা। আ ছাৰ কালি আহিব ক্লা কালি আহিব টিউছন কৰিব।
অ যাম, যাম আৰু সেইখিনি যায় স্পেচিয়েল ক্লাছৰ কাৰণে পচনা কৰিবা ভালকে।
অঁ, অঁ মানে এনেতো মই একো মেথছ বুজি নাপাওঁ ন।
অ।
মই মানে ইয়াৰ অহা পাতটো ক্লাছ নাইনত উঠিম। টেনৰ পিছত কলেজত গ'লে তো আৰু ছাৰ মই তোমাক পাত্তাই নিদিম ন।
নাই, নহয়। ক্লাছ টেনৰ পৰা তুমি মোক পাবায়। মই ভালকে ক্লাছ টেনৰ এইটো বিজ্ঞান চাইঞ্চ ন? সিদিনা মই বেছি ভালকে বুজাম। ন সেইটো মই তোমাক ভালকে একদম ডিটেইলচ খিনি বুজাই দিম।
অ হয় নেকি? এনে আপুনি এটা ডেম' ক্লাছ কৰিব মোক।
হি-হি-হি। কোনোটো ক্লাছত ডেম লাগিব?
এ ইংলিছত লাগিব।
ইংলিছট নেকি? অ। ইংলিছৰ ক্লাছ টো ডিম মই পাৰিম।